হেল্ল' অহ।
অহ।
কি কৰি আছা?
এই
হেল্ল'?
আছো ৰবা শুনিছে না হেল্ল'?
নাই দিয়া নাই নাই বৰষুণ দিয়া নাই।
অ' ই আমাৰ এইফালে বৰষুণ দিব অহ।
অ' আমাৰ এইফালে দিব চাগে অলপমান আন্ধাৰ আন্ধাৰ কৰিছে। কিন্তু আৰু এতিয়ালৈকে দিয়া নাই।
অহ আ।
অহ। বৰষুণ দিলে কিবা ভাল লাগে অলপ ঠাণ্ডা ঠণ্ডা ঠাণ্ডা কিন্তু আৰু ঠাই বিলাক বেয়া হৈ যে চোতাল চোতাল বিলাক।
অ' ন আমাৰ ঠাই বে বেয়া হোৱাটো বেলেগ কথা কিন্তু এই থৰ যত বানপানী হয়।
উম।
অ' তাতে মানে মানুহ বিলাকৰ বহুত অনষ্ট হয় নহয়। আমাৰ এনেকুৱা বানপানী নহয় এতিয়া অহ। এতিয়া মানে নতুন নতুন ঠাইত বানপানী হ'ব ধৰিছে। ধৰ গাড়ী গাড়ী বিলাক অনা নিয়া কৰিব দিগদাৰ হয় মানুহ অহ এতিয়া মানুহবিলাকে ৰাতিপুৱা মানে কৰ্মসূত্ৰে বাহিৰলৈ আহে।
উম।
অকমান দিগদাৰ হয় আৰু ধৰ আৰু
পাহাৰ।
অহ অহ। আমাৰতো আমাৰ কালি যোৱাকালি বৰষুণত ইমান বৰষুণ দিছে। মানে বাঁহৰ চুপ যে আছে বিজুলী বাহ বিজুলী বাহৰ চুপ বাগৰি আহি কিনে তো মানে ঘৰতে পৰিছে।
অই তোমালোকৰ সেই ঘৰৰ ওপৰৰ খিনি যে।
অ' আমাৰ ঘৰত অ' অ' তাৰ মালাটো ওচৰতে পৰিছে আৰু।
অহ।
বাহৰ চব আছে মানে ঘৰত মানে মাটি নাই নতুনকে ৰাস্তাত নতুনকে ৰাস্তাতটো বনাইছে। মাটি খান্দি খান্দি লৈ গৈছে চাইডত নালাটো দিছে।
অহ। ন প
সেইকাৰণে ধৰ্ম মানে বাহজোপা মানে বাগৰি আহিছে।
অ' সেইটো পাহাৰৰ হেৰিবিলাক বিৰাট দিগদাৰ। আৰু মাটিবিলাক, মাটি বিলাক ঢিলা হৈ থাকে নহয়। মাটিবলাক ঢিলা হৈ থাকে আৰু এনেকে যায়। আৰু ঘৰ চৰ থাকিলে বিৰাট বেয়া এই যোৱাবাৰ হেৰিত দেখা নাই! এ, মানে পাহাৰৰ মাটি খহিয়ে এখন ঘৰৰ ওপৰতে পৰি গৈছে বাট বাটচা ভিতৰতে আছিলে ইমান বেয়া লাগে! সেইকাৰণে বৰষুণ ঢিলা হৈ থাকে না মাটিবলাক।
অ'।
এইটোৱেই টো।
হ' হ'।
ভয় লাগে, সেইকাৰণে বৰষুণৰ বতৰত ধৰ এই পাহৰুৱা ঠাইত যাব নালাগে।
অ', সেই যাব নালাগে। তোমালোকৰ টো আৰু পাহাৰে হয়, হয়নে?
আমাৰ পাহাৰ হয়, কিন্তু ইমান ওপৰত নহয় আৰু।
অ', ওপৰৰ পাহাৰবিলাক প্ৰথমতে তাৰমানে আৰু ওপৰত আছে মানুহ ইমান ভয় লাগে ওপৰ মানুহখিনি।
অ'। ওপৰত পাহাৰত আৰু বেছি ভয়, আমাৰ ইমান ওপৰত যাব নালাগে।
অ'।
আমাৰ নল-গলে তাৰমানানে পাহাৰৰ মানে পানীত টো পূৰা নামি আহে তলত আৰু ওপৰৰ ধৰ জাবৰ জোথৰবিলাক আহি মানে ইমান ধুনীয়া নালা বনাইছে, নালাত পেলাই নেকি জাবৰবিলাক গোটেই নামি আহি মানে পানী যোৱা ৰাস্তাটো বন্ধ কৰি দিছে।
অ', তোমালোকৰ সেইখিনিতে জমা হৈছে চব!
আমাৰ এইখিন হোৱা নাই তলত নামি গৈছে।
অ', অ'।
কিন্তু এতিয়া নালাটো সেইটো বন্ধ হৈ যোনফালে পানী যায়, সেইফালে বন্ধ হৈছে হৈ কিনে এতিয়া ওপৰে দি যায় আৰু পানীটো। আৰু জাবৰ-জোথৰবিলাক চব ৰাস্তাত ভৰ্তি হৈ গৈছে।
অ', এতিয়া যিয়ে নহওঁ ৰাস্তাটো বনোৱা ভাল হৈছে।
ৰাস্তাটো ভাল হৈছে, কিন্তু এইবিলাক পাত তবিলাক পৰি কিনে আৰু লেতেৰা নিচিনা হৈ হৈছে আৰু এইটো বাৰিষা নহয়!
অ', অ'।
বাৰিষাত অলপতো লেতেৰা হ'বয়েই।
তথাপিতো বোকাচোকাখিনি খজবা নালাগে আৰু অ'। ভালে গাড়ী চাড়ী উঠাব পাৰে।
গাড়ী চাড়ী উঠাব পাৰে।
উম, বেছি হেভি গাড়ীবিলাকো উঠাব নালাগে, হেভি গাড়ীবিলাকত
অ', উঠাই, উঠাই ডাঙৰ, ডাঙৰ উঠায়।
এহ, সিমান উঠাব নালাগে।
অহ।
ৰাস্তা অলপ কমজুৰি উম। সেইকাৰণে। আজি কিহেৰে ভাত খালা দুপৰীয়া?
আজি মানে বিশেষ মই আইটেম বনোৱা নাই।
অ'।
আজি বইল দালি খালোঁ আৰু এই কোমোৰঝাল কোমোৰা যে আছে।
অ'।
কাল কোমোৰাটো মানে দেহাৰ যি
অ'।
এহাৰ ভটি ছাল কোমোৰাটো মানে এই বদিনৰ দৰে টুকৰা টুকৰি কৰি লৈছো আ দেহাৰ গকনে কোমোৰাৰ লগত বনাইছো ভাল লাগিছে খাই কিনে।
উম। ভাল লাগে এনেকে খাই।
আৰু এই চাটনি এখন বনালোঁ।
অ'।
পদিনা কেঁচা আম আছিল।
অ'।
কে অলপ দি দিলো ভাল লাগিছে খাই কিনে।
ভাল লাগে।
অ'।
নি্চয়। আমিও মানে ই নিৰামিষে কাল মাছ আছিলে ৰাতিয়ে মাছ আনিছিলে। থাকোতে ৰাতি খালো তাৰপিছত দিনত আৰু আমি মাছ নাখালয়েই। খাব ইচ্ছা নক বো বেগ বেলেগ বস্তু বন মাছ আছে থৈ দিছো ৰাতি কিবা আৰু খাম। এতিয়াৰ দিনতো সেই স কচুিছে কলা কচু কলা কচু টো এই বুটৰ লগত এনেকুৱা এখন অ' ইমান সোৱাদ মিঠাই মিঠাই লাগে। আমাৰ তাৰমানে ঘৰৰ পাছফালি থাকে অ' সেই কলা কছুতো হ'ব দিয় সেইদিনা সৰু দেউতাটো আনিছিলে। কচা পেলাই দিলো এ খোৱানো নাই এনেকা। আল এল বান হ কমক দিয়া বৰষুণতটো মই ঘৰত গ'লে আৰু কেতিয়াবা লৈ যাম।
এই না লাগে ন এই কে জুলি সেইবিলাক উঠি থাকে।
অ'।
তেতিয়া ভাল নালাগে মই লগাইছো মানে সৰু হৈ আছে তাক আমাৰ হোৱা নাই হ'ব।
উম ময়ো হাইদেৰ পৰা নিছো। সেইটো কলা কচু নহয় সেইটো তাৰমানে নীল কচু বুলি কয় আৰু আমাৰ যে ঘৰত আছে সটো পথাৰত সেইটো কলা কচু হয় এইটো বাইদেউৰ পৰা নিয়া এইটোক কলা কচ দেখাত কলা কচ দেখাত কলা কিন্তু এইটো নীল কচু হয়।
অ' কচুৰো বহুত নাম আছে ন। কলা কচু কছু ন কচু শুন ক আছে কলা কচু।
শ হয়।
নীলা নীলা কালাৰৰ আৰু দুধ কচু আছে।
দুধ কচু আছে এনেকুৱা তাৰপত এইটো ভাজি আৰু ভাই সেই বুটৰ লগত তৰকাৰী এখন কৰিলোঁ তাৰপিছত ঘৰৰে ভাত কেৰেলা বহুত লাগি আছে খাই খা সময়ে লাগিল তাৰমানে। ভাত কেৰেলাও বইল কৰি দুফালা কৰি ভ বেচ ন চিচন দি সেইকে ভাজিলো সৰুৱা বস্তুৱয়ে খাইছো লাও ৰাগ আছিলে লাাহদাক ৰঙাল বিলাক হৈছে হ'লেও কি হ'ব এই পানীৰ কাৰণে বেছি বৰষুণ হ'লেও বেয়া হয় নয় শস্য পচি যায়।
অ'।
লাগিছিল ৰঙালাও বিলাক। বেছি পানী বৰষুণৰ কাৰণে মানে পচি, পচি গৈছে ৰঙালা বিলাক। এনেকা বাকী ভাতকেৰেলা পানী নহয় আমাৰ পানীটো জমা হৈ থাকে য'ত মানে আমি শস্য কৰোঁ অলপ পানীটো জমা হৈ থাকে। সেইকাৰণে আৰু তলত লগা বস্তুখিন বেয়া, ভাতকেৰেলা কেইটা ভালে আছে, ওপৰত লাগে চাঙত। ৰঙালাওটোৰত টো চাঙি কৰি দিয়া নাছিলো, তলত, যোৱাবাৰো তলত বহুত লাগিছিল। ৰঙালাও, এইবাৰো লাগিব নহয়। এইবাৰো লাগিছে সেনেকৈ, খালো অৱশ্যে। আৰু মানে যোৱা বাৰুতে নহ'ল। এইবাৰ ভাতকেৰেলা বহুত লাগিছে। বিক্ৰী কৰিলো ভাত কেৰেলা বহুত, অহ, জমা হৈ থাকে। ভাতকেৰেলা বহুত বিক্ৰী কৰিলো, উঁহ। এশ টকাৰ পৰা বিক্ৰী কৰি, কৰি এতিয়া বিশ টকা বাঢ়িছে, এনেকাই। এতিয়া, এতিয়া দাম কম হ'ল। সেই দোকানত দি, দিও ওচৰত দোকান বিলাক থাকে নহয়। এতিয়া আৰু হয়। এইটো বিশটামান দোকানীটো খাই হয়তো দেচোন, এই বিশ টকা এটা দিলে সেনেকুৱা হয়, ত্ৰিশ টকা দিব প। তাহাঁতে দিব, নাই গাঁৱত আৰু এইবিলাক চবৰে থাকেই নহয়, ইমান বিক্ৰী নহয়।
অ', অ', বস্তুৰ দাম বহুত হৈছে।
বহুত হৈছে বাপৰে বাহ, সেইকাৰণে ঘৰতে কিবা-কিবি লগাই কিনে, খোৱা ভাল।
উম, উম বজাৰত গৈছিলো না, বস্তু ইমান দাম হৈছে। ৰেহ
উহ।
উহ, চবজি অ', অ', বহুত দাম হৈ আছে।
উম, আমি কিনাই নাই নহয় চবজি ঘৰৰে কিবা কিবি খাই আছো।
অ, ঘৰতে কিছুমান লগাবা লাগে আৰু।
অ, উহ-আহ' ভালহে ঘৰৰ বস্তুটো, কিনা বস্তু। বস্তুতো হাক দিয়াহে, আজি আনিবা কালিলৈকে পকি যাব পটল-পটল বিলা বস্তুটো। পচি যায়, পকি যায়, সেনেকা।
অ, সেইটো এইটো নাখালেও নহয়।
নাখালেও নহয়, এ পাৰাগৰ পৰা সেই পটলটো চাবাচোন, মইতো এদিনটো সঁচাক দেখা পাইছো। টিভিত মানে পটল ধুনীয়াকৈ প পকি আছে বজাৰত বিক্ৰী হৈ, এটা বন্তিলত তাৰমানে গুৰি লৈছে নীলৰ পানী দলে। সেয়াত তাত, তাত মানে গুলি, গুলি পটল বাক দিছে, সেউজীয়া, সেউজীয়া কৰি ই মই ভাবিচিলো আৰু, একদম বিষ খাই আছো আমি।
অহ'। মেৰে পিছ উহ কেছে সালৌগী, আবে নস্কি।
কিবা হিন্দী এৰি আহিছে, কিবা যে
নাই, নাই, নাই মোবাইলত।
আহ', আহ'। কিন্তু বৰষুণ দিলেও বাহিৰত, বতৰটো বেয়া কৰিলেও কিন্তু ভিতৰত গৰমেই।
অহ'।
ফেনখন নিদিয়াকৈ থাকিব নোৱাৰি। ফেনখন দিবই লাগিব।
আম, আমাৰ ইয়াত কিন্তু এইকেইদিন ইমান গৰম পোৱা ফেন, ফেন দিছো। টো ফেন এটা গ-গধূলি পৰাই দিয়ে। মই কিন্তু ইমান
ঊচি
গৰম পো-পোৱা নাই।
অহ'।
মানে এই খিন-নিৰ সময়ৰ পৰা গৰম পোৱা, তে গৰম পাইছো।
অহ'। বিৰাত গৰম।
পি নে ৰ'টি
আম কাপোৰ-চাপোৰ বিলাক ধুলোও শুকাইছে এইবিলাক কাপ কাপোৰ -চাপোৰ বিলাক ৰ'দ দিয়াই। ৰ'দ নিদিলে ক খিনি শুকাব দিগদাৰ নহয়। আৰু ভিজাই থাকিলে ভাল নালাগে। এ গৰম বন্ধত কৰবাত যাব বুলি ভাবিছা নে?
অ ভাবিছিলো যাম বুলি কিন্তু এতিয়া নাযাওঁ গৰম বন্ধ খোলাৰ পিছত মানে যাম বুলি ভাবিছোঁ আৰু।
অ'।
আমাৰ তেনেকৈ গৰম বন্ধ নাই আমাৰ গৰম বন্ধ নাই এনেকৈ
অঁ অঁ অঁ। এই কাৰ্বি আলং যে নাম শুনিছাই তো দিচোন তাত বোলে এটা ধুনীয়া মন্দিৰ আছে। দেখা নাই মানে লগৰ বোৰে গৈছে আৰু কৈ আছে যাতে কিবা মন্দিৰ আছে বোলে এটা, মই বোলো ভয়ো লাগে এতিয়া যাবৰ কাৰণে ভ যেনেকাত ফচি গ'লে আৰু ভয়ো লাগে সেনেকৈ ভাবোঁ। এই দেওপানী নামৰ এটা মন্দিৰ আছে।
অ সোণাল আমাৰ তাৰমানে গৰম বন্ধ চিতেলৰ নহয়। বন্ধ দি উঠিছে।
অ।
চেণ্ট্ৰেল স্কুল যে
আহ।
এতিয়া স্কুল অ এতিয়া মানে এই গৰম বন্ধত মানুহ মানে বহুত ভিৰ হ'ব নহয়, এতিয়া নাযাওঁ আৰু। আৰু বন্ধ দিব নহয় অঁ তেতিয়া যাম।
অ।
আহ যাব এ মানে সেই যে মন্দিৰটো কাৰ্বি আলঙত তেনে কৈ যে ভাল লাগে আৰু কমাৰ কব লগৰ বিলাক গৈছে আৰু কৈছে আমাকো যাব কাৰণে চাওঁ ভয়ো লাগে বৰষুণৰ বতৰত ট্ৰেইন চেন অকল ফাঁচি গ'লে আৰু দিগদাৰ হৈ যাব।
এ সৰু বাচ্ছা চচ্ছা দিব নোৱাৰি